হেল্ল', হেল্ল', কি কৰি আছে?
এনেই আছো।
হয় নেকি? চাহ -পানী খালে? অ, ' মই পিঠা বনাই আছো ৰবা।
পিছা এতিয়াহে চাহ খাবা।
নহয় এই চাউলৰ- পিঠা,
অহ ',
চাউলৰ পিঠা নহয় ', -নহয় - নহয় বৰা, চাউলৰ নহয় আহ', আপোনাৰ কি কয় সেই চাউলৰ বৰ্ণি চাউলৰ।
অহ ',
অ', বৰ্ণি চাউলৰ পিঠ, পিঠা বনাই আছো ৰ',। অ ', মই কৈ আছো, আপোনাক কেনেকে বনাই আছো হা, '
আঁ,
তাতে মানে এ ', বৰ্ণি চাউল খিনি অলপমান তিয়াই থৈছো,
অহ - অহ
আপোনাৰ? উম, ' কিমান আধা ঘন্টামান? তাৰ পিছত খিনি তিয়াই থৰি তিয়াই থোৱাৰ পিছত আঁতৰাই থলো অলপ শু অলপ শুকান হব দিলো।
অহ
শুকান হ'ব দিয়াৰ পাছত আৰু, আহ কি কয় ঢেঁকী যে আছে ঢেঁকী?
অঁ-অঁ
ঢেঁকীত সেই কৰিব কুৰ ঠিক কি গুড় কৰিলো গু়া কৰি খুন্দিছো ঢেঁকীত গুৰা কৰিলো। তাৰে পিছত পুৰা কৰাৰ পিছত আকৌ আহ গু়া কৰাৰ পিছত সেই দিলো নাৰিকল দিলো নাৰিকল নহয়, আহ গুড়া কৰা হোৱা হ'ল ন? তাৰপিছত নাৰিকল খিনি যোগাৰ কৰিলো, নাৰিকলটো ৰুকিলো, তাতে আকৌ গুৰ মিঠাই দিলো সনেকে গুৰ মিঠাই দিয়াৰ পাছত আকৌ-আকৌ উম এই ত সেই যে আছে উম পিঠা বনোৱা বাচন? আহ পিঠা বনোৱা বাচনখনত আকৌ সেই পিঠাখিনি খি দিলো অলপমান গু়া খিনি গোল কৰি দিলো তাতে অলপ দুইটো নিম্ন ভাৱত দিলো নিম্ন ভাৱত দিয়াৰ পিছত তাতে ৰঙা-ৰঙা, ৰঙা বোলে কিয় গুৰ আৰু নাৰিকল খিনি যে মিহলাই থৈছিলো
অ
অ সকিনিলো কি আপুনি কি কৰি আছে?
ম এতিয়া এনেই অলপ গাটো ভাল নহয় ইমান বেদৃষ্ট লৈ আছো।
অ হয় নেকি? উম, তাৰপিছত আপুনি পিঠা বনাই নে নাই? আপুনি পিঠা বনাই ন নাই?
পিছা বনাও।
ব নাই।
বনাও মাজে-মাজে
অহ
আৰু বিহুতটো বনৌয়ে।
কি ক'লে? কি ক'লে?
বিহুতটো বনাও। এনে মাজত নবনাও আৰু বিহুত বনাও।
বিহুত বানাই অ, মই এতিয়া হঠাৎকে মাজতকে বনালো আৰু তাৰে পিছত আকৌ উ লাৰু বনালো তাৰ পিছত লাৰু টো কি লাৰ়ু বনাল মুৰিল লাৰু বনাইচো মুৰিল লাৰু, চিিৰাৰ লাৰু আৰু নাৰিকলৰ লাৰু প্ৰথমতে মুৰিল লাৰু গট খিনি বনোৱাৰ কাৰণে মুৰি আনি লৈছো অলপমান এক কেজি মান, তাৰপিছত কি কৰিম? আপুনি কি কৰিছিলে এবাৰ? মোৰ অলপমান ডাউট হৈছিলে মানে।
উম?
মুড়ি খিনি অনাৰ পিছত কি কৰিছিলে?
মুৰিি অেৰি গুৰ খিনি পগাই লওঁ। গৰম কৰি লৈ কিনে অ আঠা যেন হলে তাতে মুডৰি দ ঢালি দি আৰু লৰাা চডা কৰি কিনে অলপ ঠাণ্ডা বনি থাকো আৰু াইত হৈ গেলে, হৈ যায়।
অ তাইত থোৱাৰ পিছত আপুনি গল-গল কৰি লৈ ন? মইো এনেকেই কৰিছো। কিবা লাইচি চিলাইচি দিয়ে নেকি?
নাই মৰিৰ লআৰু নিদিয়ে।
নিদিয়ে ন তাৰপিছত নাৰিকল লাৰু
নাৰিকল লাৰুত দিয়া
মই নাৰিকল খিনি আগতে ৰুকি ল'লো, ৰুকি লোৱাৰ পাছত ৰুকি লোৱাৰ পিছত সেইখিনিত আকৌ উম কি কয় চেনি যে আছে চেনি চেনী খিনি পগাই অঁ, নহয় নহয় চেই চেনি খিনি গৰম সেই পগাই পেলাই এনেকে কৰি আৰু নহ'লে চেনি খিনি হ'ব নহয় মিলি মিলি নাযাব নহয়, তাৰপিছত লাৰু লাৰু কৰিলো আৰু গম পাইছে।
বহুত বস্তু বনালা।
অঁ, বহুত বস্তু
তাৰমানে তুমি কিনি নোখোৱা, ঘৰতে বনাই খোৱা মাজে মাজে।
অঁ মই ঘৰতে বনাই খাওঁ। বিহুৰ-বিহুৰ সময়তটোতো বনাই খাওৱেই।
কানৰ পৰা আনিলে ইমান টেষ্টি নাপায় ন।
অঁ ইমান এটা সোৱাদ ইমান অ ইমান এটা সোৱাদ নহয় আৰু দোকানৰ পৰা আনিলে। অঁ খৰচো কম পৰে প্ৰায় ঘৰত বনালে। ভালে খিনি বনাব পাই
অঁ।
হয় আপুনি কি কৰি আপুনি কি কই এইটো আপুনি কিবা কওক কি বনাব আজি।
আজি-আজি আৰু মই চাহ নাস্তা বনাই খালোয়ে। অলপ পিছত ভাত বনাম আৰু।
হয় নেকি ভাতত মই আজি সেই বনাম বুলি ভাবিছো চিকেন ড্ৰাই ফ্ৰাই বনাম বুলি ভাবিছো।
অঁ, আমাৰো চিকেন আনিছে।
চিকেন খিনি আকৌ সেই কৰিম, ভালকে ধুই লম ধুই কেনে ইয়াতে অলপমান নেমু টেঙা অলপ মান সানি দিম, অলপমান ভিনেগাৰ দিম অলপমান সেনেকে আঁতৰাই থৈ দিম আৰু।
উম।
আঁতৰাই থৈ দিওঁ খোৱাৰ পিছত তাতে সেই এতিয়া আঁতৰাই থোৱাৰ পিছত আৰু মেৰিনেট কৰি থম। বুজি পাইছে।
অঁ, অঁ পাইছো।
মেৰিনেট কৰি থম মেৰিনেট খিনি আকৌ তাৰপিছত আ চিকেন খিনি অলপ অলপ ফ্ৰাই কৰিম ফ্ৰাই কৰি কিনে তাতে হেৰি দিম চচ দিম। বুজি পাইছে চচ।
পাইছোঁ।
দিম তাতে আৰু সেনেকে আৰু হৈ যায় আৰু চিকেন ড্ৰাই ফ্ৰাই চিকেন ঢালিম, আপুনি কেনেকে বনাব।
অঁ বনাওঁ তেনেকৈয়ে বনাওঁ।
কেনেকে।
কেনেকৈ বনাও ফাৰ্ষ্ট টাইম আমি স ধুই ল'লো ন'। প্ৰথম প্ৰথম দিন পিলালোঁ মাংস খিনি ধুই কেনে আৰু অলপ নেমু নিমখ দি কিনে অকণমান সময় ভিজাই থৈ দিওঁ।
নিশ্চয়।
তাৰছাতে ব্ৰইলাৰো গোন্ধটো যায় আৰু। তাৰপিছত আকৌ সেইখিনি ভালকে ঠিকেনে আকৌ গৰম পানীত বইল কৰোঁ।
অ', আপুনি বইল কৰে, বইল কৰিলে ভাল হয় ন'।
কৰিলে তাৰ মানে বহুত লেতেৰা ওলাই না। তেল চেল বহুত ওলাই, সেইবিলাক পেলাই দিও, দিকে দা আকৌ এক পাত খি ল‌ও লৈ কিনে সেনেকে এ আকৌ হেৰি কৰি থৈ দে‌ও আকৌ হালধি তেল সন্ধান নিমখ, এ ৰেডি কৰি থৈয় দিও আৰু সানি। অ', থৈ দি অলপ সময় থৈ দিও আৰু দশ মিনিট মান থৈ কিনে আৰু বনাও, তাৰ অ'। তাৰ পিছত আৰু কেৰাহীত তেল চেল দি বন নাও আৰু।
বনাই দিয়ে তেনেকে, ঠিকে আছে। ময়ো এনেকে বনাব, অ', বেলেগ বেলেগ একে নহয় ময়ো এনেকে, চেষ্টা কৰিব লাগি
অ', অ'। প্ৰত্যেকৰে বেলেগ বেলেগ
অ', এইটো প্ৰত্যেকৰে বেলেগ বেলেগ হয় আৰু সোৱাদো বেলেগ বেলেগ হয়। আপুনি, তাৰ পিছত মই আৰু হেৰিও বনালো নহয়, পোলাও বনালো।
তাৰ পাছত আৰু ভাত বনাবা নে পোলাও বনাবা।
পোলাও বনালো কলুৱা পোলাও। আপুনি ভাত বনাব। মই পোলাও সেই কৰিলো পোলাও
আৰু এজনে ৰুটি খাব, ৰুটিও বনাম।
আপুনি ৰুটিও বনাব।
অ', ভাতো বনাম, ৰুটিও বনাম।
ভাতো বনাব, ৰুটিও বনাব হয় নেকি। তাৰপিছত।
অৰ
কি বনাব আৰু এইখিনিয়ে-এইখিনিয়ে বনাব নেকি। এইখিনিয়ে বনাব। হয় নেক
আৰু কিবা অলপ বনাম ভাজি-চাজি, হেৰি ভাজিম বীন-বীন, গাজৰ ভাজিম।
মই হালোৱা এটা বনাইছিলোঁ আজি আৰু আবেলি
আ।
হালৱা বনাইছে। আবেলি অ, গাজৰৰ হালৱা বনাইছিলো। আলহী আহিছিলএহ অ। বনাইছিলো গাজৰ খিনি আগতেহ কি ক'লে আপুনি?
বহুত টষ্টি হয়। গাজ জৰৰ।
অ, বহুত। সুৱাদিষ্ট হয়। বহুত সোৱাদ হয়। গাইজৰৰ হাল
মই কেতিয়াবা গাজৰৰ লাৰু বনাওঁ। নাৰিকল দি কিনে মিক্স কৰি। উম, ঔ গাজৰৰ হাল গাজৰ আৰু নাৰি মিক্স কৰি বনালে বহুত ভাল লাগে খায়।
বহুত ভাল লাগে ন মইঅ
মই এদিন বনাইছিলো। কেনেকে বনাইছিলো আপোনাক কৈ আছো। মই মানে নাৰিকল। কিনো উম, তাৰ পিছত আকৌ কিনি তাতে গাজৰ খিনিও কৰি যোৱা তুমি। সৰু সৰু কে। চুকনি যে আছে। চুকনিত চুকি দিলো গাজৰ খিনি। অ, চুকি দিয়াৰ পিছত আকৌ তাতে। এই, হেই তাই সেইখিনি অলপমান ভাজিলো চেনী দি? চেনী দি ভাজোতে আকৌ অলপ ইলাইচি দিলোঁ। ইলাইচি দি কিনে এনেকে অলপ ঠাণ্ডা হোৱা পাছত যেতিয়া কৰিব পাৰো। গল- গল।
অলপ এই দিব লাগে ইলাচি- চিলাচি দিব লাগে তাতে।
অহ ', ইলাইচি, কাজু -বাদাম, কিচমিচ দি ভাল লাগে যাৰ যি ভাল লাগে হয়নে? অঃ যাৰ যি, মানে আপোনাৰ কাজু- বাদাম ভাল লাগে, কিচমিচ ভাল লাগে, তাৰপিছত? আখৰোটটো যে আছে, খাই পাইছেনে আখৰোটটো? খাই পাইছিল? আক, ফ্ৰুটচ খাই পাইছে? আখৰৌট? আখৰৌট, আখৰৌট এই এটা যে, ইকদম গৌল থাকে। বহুত বাহিৰা খিনি বহুত টান ভিতৰত নৰম চে বাদাম। মই সেইদিনা খালোঁ। বিৰাট সুৱাদ।
উম',
বিৰাট সোৱাদ। আখৰোটৰ দামো বহুত আকৌ। দাম আছে আখৰোটৰ বহুত দাম আছে।
যিটো বস্তুৰ সোৱাদ বেছি, সেইটো বস্তুৰ দামো বেছি।
দামো বেছি এইটো বস্তু। দেই আৰু পিছে আজি গৰম কেনেকুৱা? হয়, বহুত ঠিকেই। ঠিকে আছে দিয়ক।
গৰম আছে বতাহ - ততাহ আহা নাই আজি।
বতাহ -চতা নাই ন', আমাৰ ইয়াতে আছে বতাহ। আমাৰ ইয়াতে আকৌ কিবা বি, ভূমিকম্প আপোনালোকৰ ফালে আহিছে নেকি? ভূমিকম্প, হোৱা আহিছে চো,
ভূমিকম্প, ঐ', দুদিন আগ, গত আহিছিল।
হৈয়ে আছে এইকেইদিন ভূমি,
অহ ', ত ', অত- টত হৈয়ে আছে। ধোমা বৰষুণো কবাত- কবাত হৈ আছে। কৰবাত -কৰবাত ধুমুহা বৰষুণো গৈ আছে, গাছ-চাচ পৰিছে।
অহ ', - অহ ', থো, হৈ আছে বহুত কিবা- কিবি। দিং, প্ৰকৃতিৰ সেই হৈ আছে। আৰু
গাড়ী-চাড়ী বহুত হৈয়ে আছে। কিবা এক্সিডেণ্টত
আহ, প্ৰকৃতি আৰু মানে মানুহ বিলাকে আহ কিবা-কিবি হৈ